হেল্ল' হয় শুনি পাইছে? অ' ঠিক আছে, তেতিয়াহ'লে আমি আজিৰ আলোচনা যোনটো আমি যোনটো বিষয়ত আমি আলোচনা কৰিম
হয়।
সেইটো মানে আ আমি আগবঢ়াম তেতিয়াহ'লে।
হয় অ'।
ত' আমি আজি অ যোনটো বিষয় লৈছোঁ সেইটো বিষয়ে হ'ল ভ্ৰমণ কৰা আৰু ন আমি মানে ভ্ৰমণ কৰিবলৈ ক'তবা জেগাত যোৱা এনেকা।
হয়।
ত' ভ্ৰমণটো হ'ল ভাল হয় না? আমাৰ নিজৰ কাৰণেও ভাল বা সমাজৰ কাৰণেও ভাল। আমি ভ্ৰমণ কৰিলে সেইটো যোনটো জেগাত আমি ভ্ৰমণ কৰিবলৈ যাওঁ সেইটো জেগাৰ বা ঠাইৰ সেইটো ঠাইৰ আমি বহুত কথা গ'ম পাওঁ আৰু, আমি যোনটো প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে
হয়
আৰু আমি সেইটো ঠাইৰ আমি আহঁ যোনটো মানুহবিলাকৰ মানুহবিলাকৰ আমি যোনবিলাক সামাইক সিহঁতৰ নিয়ম এইবিলাক অ সমাজৰ নিয়ম বা সিহঁতৰ আমাৰ আলহীক কেনেকা সোধে আলহীক সোধা। বা সিহঁতৰ খানা বা সিহঁতৰ সমাজৰ নিয়ম সেইবিলাক আমি সেইবিলাক গ'ম পোৱা যায় আৰু হয় না? হয়। ত' সেইটোৱে ভ্ৰমণ কৰা মানে আপুনি অকল প্ৰাকৃতিক সৌন্দৰ্যটো আমি উপভোগ কৰাটো নহয়। উপভোগ কৰাটো নহয়, আৰু আপুনি বহুত কথাও গম পায় বা আপোনাৰ জ্ঞানো অলপ বাঢ়ে আৰু নতুন নতুন যদি ঠাই আপুনি যদি ভ্ৰমণ কৰে।
হয়।
আৰু এনেকাই ভ্ৰমণ কৰিলে মানে প্ৰাকৃতিক সৌন্দৰ্য বা আমাৰ যোনটো আমাক প্ৰকৃতিয়ে বা প্ৰকৃতিয়ে দিয়া এইবিলাক এ এইবিলাক আমি আমাৰ এইবিলাকৰ কাৰণে এইবিলাক জাগাটো বা এইবিলাক ঠাইৰতো আমি ভ্ৰমণ কৰোঁ। আৰু এনেকৈয়ে আমি যোনবিলাক আমাৰ আ প্ৰাচীন কালৰ যোনটো ইতিহাসে আমাক দিয়া এইবিলাক কথা বতৰা ক পাতিবলৈ বা এইবিলাক চাবলৈ আমাক ভ্ৰমণ কৰিবলৈ এইবিলাক ঠাই যাব পাৰোঁ। হিষ্ট্ৰীকেল প্লেছ আৰু ন, মই ইতি ইতিহাস থকা ঠাইবিলাক বা জাগা বিলাক আমি ভ্ৰমণ কৰিব পাৰোঁ।
হয়।
আৰু সেনেক কৈয়ে আমাৰ যোনবিলাক আমাৰ আ মন্দিৰ দৰ্শন কৰা বা অঁ পিলগ্ৰীমেজ মানে নতুন নতুন অঁ দূৰ দূৰত গৈ কিনি আমি আ আমাৰ যোনটো অঁ আমাৰ যোনটো যোনটোত অহ আমাৰ দেভটিছ থাকে যোনটো অ অঁ ইংলিছত দেৱতী বুলি কয়।
হয় হয়।
হয় সেইবিলাক জাগা আমি মানে এনেকাই যায় আৰু বা গৈ গৈ কিনি আমি পূজা কৰি আহোঁ বা এইবিলাক জাগা আমি উপভোগ কৰি আহোঁ যেনেকৈ আমি এতিয়া আমাৰ অঁ আমাৰ ভাৰত ততে থকা কেদাৰনাথ যাত্ৰাত যায় বা বিশ্ব বৈষ্ণৱ দেৱী যাত্ৰা এইবিলাক বা এইবিলাক জাগা তাত যায় এতিয়া চলি আছে বৈষ্ণৱ দেৱী এনেকুৱা এইটো টাইমত চলে। ত' এইবিলাক যাত্ৰাতো যায় এইবিলাক জাগা যাত্ৰাত গৈ কিনি দৰ্শন কৰাৰ লগতে বহুত কথা আমি সেইটো জাগাৰ বা প্ৰাকৃতিক সৌন্দৰ্য এইবিলাক আমি উপভোগ কৰিব পাৰোঁ। আৰু এনেকৈয়ে আমাৰ অসমতো বহুত জাগা আছে এনেকুৱা বা অ ইতিহাসৰ জগা জাগা আছে ঠাই বহুত যেনেকৈ আমাৰ অঁ ইফালে আমাৰ শিৱসাগৰ জিলাত থকা যেনেকৈ আহোম ৰজা বিলাকৰ আমাৰ বহুত এনেকা ঘৰ আগৰ পুৰণা প্ৰাচীন কালৰ ঘৰবিলাক আছ আছে যেনেকৈ, ৰংঘৰ, কাৰেংঘৰ হয় হয় হয় এইবিলাক আছে। আৰু এনেকাই আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সৌন্দৰ্য থকা যেনেকৈ আমাৰ অ পাহাৰীয়া জিলাসমূহ যেনেকৈ ডিমা হাচও, কাৰ্বি আংলং এইবিলাক জিলাতো আমি বহুত ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য থকা জাগা। বা ঠাই আমি আ উপভোগ কৰিব পাৰোঁ আৰু ভ্ৰমণ কৰি, সেনেকাইয়ে। যদি আপোনালোকৰ ওচৰত কিবা প্ৰাকৃতিক সুন্দৰ্য্য থকা বা ইতিহাসৰ কি কিবা কথা এনেকুৱা জানিব পৰা কিবা এটা জেগা আছে যদি আপুনি বা আপুনি এইবিলাক জেগাত বা এইবিলাক ঠাইতো গৈছে চাগৈ। হয়, হয় ত' আপুনি অলপ এইবিলাকৰ বিষয়ে অলপ ক'ব পাৰিব?
হয় মই কম তেতিয়া মানে আমাৰ ওচৰত তে কলে আহ, ভ্ৰমণ কৰিলে চাগে সেইটো মানে ট্ৰেভেলিং জেগাটো মানাছ হয়, আমাৰ অসমতে মানাছ নেশ্যনেল পাৰ্ক।
হয়, সেইটো মানে হয়, মানাহ বহুত ভাল মানে সেইটো অন স্পৰ্ত। হয়, এইটো অভয়াৰণ্য হয়।
অভয়াৰণ্য হয়, হয়, হয় এইটো আৰু ইয়াত পৰা যিতিটো ভিতৰত যাব লাগে, তেতিয়া জীপ চাফাৰি ল'ব লাগে। জীৱ চাফাৰি দিয়ে মানে যাবা লাগে আৰু সেই টো মত সংগৰি সেনেকুৱা আহ, পায় সেইটো। আহ, ভূটান বৰ্ডাৰ, বহুত ভাল মানে বাৰ মানে বহুত ভাল ভিউজ বহুত, মানে পাহাৰীয়া জাগাৰ, পাহাৰীয়া আৰু গাছ-গছনি বহুত মানে ভাল, আৰু চাবা। আৰু নদীৰ সি বি কে ৰিফাৰ কয় ন' হয়, হয় এই বহুত মানে বহুত ভাল লাগে আৰু।
লাগে আৰু।
বহুত মানুহ আহে বহুত জন জনগোষ্ঠীৰ মানুহ আহে ইয়াত অ'
হয়।
আৰু বহুত ইয়াতে
হয়, মানচ পাৰ্কৰ হয়।
বহুত জন্তু আছে যেনেবা। যেননেবা, টাইগাৰ, ৰাইন পা হয়, হয় অ'
সেইটো উম, আৰু বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকণি উম, হয়, হয়। চৰাই-চিৰিকটি দেখা পোৱা যায়, আৰু তাতে। আৰু মানছ, যোনটো মানাস আহ, অভয়াৰণ্য আছে। আহ, মানাস অভয়াৰণ্যৰ মাজেদি এটা মানাস নদীত বৈ গৈ কিনি আমাৰ ব্ৰহ্মপুত্ৰত মিল গৈ হয় না? হয়, হয়। হয়। আৰু এইফালে আপুনি যে এতিয়া অলপ আগত ক'লে বেকিৰিভাৰ কৈছিল ন' আপুনি বেকি নদী হয়, হয়। এইটোৰ ওচৰতে এটা আছে, বৈ উম, কি আছিল এটা বছ্ৰী বেইছি কিয়া এটা আছিল নহয় অ' বৰ্ছি। বৰ্চি, সেইটোৱে কৈ বিকে ৰিফাৰি দি, হয়, হয় বিকে কু বাৰ্চি কয়। অ' বাৰ্ছি নদী আৰু না?
হয়, হয়।
হয় এইবিলাক জেগাতটো আছে, তাতে ধুনীয়া মানাছটো মইও গৈছো বাৰু। মইয়ো গৈ আহিলোঁ অৰুণাচল।
হয়।
উম' তাতে বহুত বিভিন্ন ধৰণৰ অঁহ- যে বান্দৰ বা যোনটো আমাৰ গ'ল্ডেন লাংগুৰ বুলি- কয় ইংৰাজীত, হয়, উম' সেইটো দেখা পোৱা যায় আৰু মানে- অঁ। আৰু এনেকাই আছে আৰু আমাৰ অসমতো বহুত প্ৰাকৃতিক সৌন্দৰ্য-
পাবৈ এতিয়া অঁ হৈছে।
যেনেকৈ আমাৰ আৰু এটা আছে, কাজিৰঙা, অভয়াৰণ্য, হয়। কাজিৰঙা অভ অভয়াৰণ্যতো অ- আপুনি জানেই চাগৈ এইটো এটা শিঙীয়া গড় কাৰণে আৰু এইটো, হয়'- আঁহ ফেমাচ আৰু। হয়, পুৰা আমাৰ পুৰা পৃথিৱীতে- তাতে অকল আমাৰ অঁ, বেছিকৈ মানে পোৱা যায় আৰু তাত। এশিঙীয়া গঢ়, হয়। সেইটো আৰু আছে আপোনাৰ তাতে আঁ মৌ পোৱা যায়। যোনটো জংঘলৰ মৌ'হ।
অহ, উম উম' না।
মৌহ পোৱা যায় বাঘ পোৱা যায় আৰু আপুনি জানে চাগৈ বাঘ টো যোনটো ৰয়েল- বেংগল টাইগাৰ বুলি কওঁ আমি, সেই বাঘ- টো মানে চবতছে অসমত যিমানকৈ যিমান বাঘ আছে, সিমান- অভয়াৰণত বাঘ আছে তাতে চবতকে বেছি আছে মানে কাজীৰ কাজিৰঙা- অভাৰণ্যত। হয়, আৰু ইফালে, গড়টোতো আছেই।
হয়।
মৌ আছে গঁড় পোৱা যায় আৰু- আঁ বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি পোৱা যায়। তাতো। আৰু আপোনাৰ যোনটো আঁ গ'ল্ডেন ডাংগুৰো পায় তাতে। অঁ, হয়, এইবিলাক আৰু বহুত আ এইফালে আমাৰ- শহাপহু এইবিলাকো পোৱা যায়।
হয়।
হয়, আৰু- আৰু বহুত আছে আঁ যেনেকৈ, আমি জোনটো ইংৰাজীত দিয়াৰ বুলি কওঁ।
য়ে হয়, উম।
হয়, এইবিলাক পোৱাৰ- হৰিণ মানে হৰিণ জোনটো কয় অঁ হৰিণ। সেইবিলাক পোৱা যায় আৰু তাতো আৰু এইটো বহুত ডাঙৰ হয়। যোনটো কাজিৰঙাৰ অভাৰন্য।
উম'।
হয়, আৰু আছে আঁ এইফালে আপোনাৰ- আপাৰ আছামত অঁ অ' এইফালে অ' আপাৰ আছামত এটা আছে ডিব্ৰু চৈখোৱা। অভয়াৰণ্য আছে। আৰু সিফালে ল'ৱাৰ আছামত চব- চে লাষ্ট ত আমাৰ ৰাইমনা। হঁ' প- শ্চিম চাইডে, পশ্চিম দিশে। পশ্চিম দিশে মানে ৰায়মনাটো- সেইফালে ৰায়মনা অভয়াৰণ্য, সেইটো কোকৰাঝাৰ জিলাত আছে, আৰু তাৰ ওচৰতে আছে আকৌ, চিখনা জিহলাও, নতুনকৈ আমাৰ অসম গভমেণ্টে বা অসম চৰকাৰে আও, হয়। মানে স্বীকৃতি দিয়া নতুনকৈ এটা অভয়াৰণ্য আছে, এইটো হ'ল আ, চিখণা জেঙেলাও অভয়াৰণ্য, ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু।
হয়।
হয়। সেইটোৱে, সেইটোৱে অভয়াৰণ্যটোতো আৰু আছেই আমাৰ অসমত। তেনেকৈ শোণিতপুৰ জিলাত এটা আছে, নামেৰি ৰাষ্ট্ৰীয় অভয়াৰণ্য। আৰু ওদালগুৰি বা দৰং জিলা একেলগে লাগি থকা ওদালগুৰি জিলা, দৰং জিলা আৰু শোণিত শোণিতপুৰ জিলা। আছে, সেইটো হ'ল, আপোনাৰ ওৰাং আ, হয়, ৰাষ্ট্ৰীয় অভয়াৰণ্য এইটো আছে। সেইবিলাকৰ ধুনীয়া আৰু যাবলৈ তাতো, এনেকাই বাঘ পোৱা যায়। আৰু গড় পোৱা যায়। হৰিণ, গঁড়, বান্দৰ সেইবিলাক আৰু বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি সেইবিলাক পোৱা যায়। আৰু এটা যোনটো আপুনি ক'লে মানাস মানাস, মানাসত অ, ৰাষ্ট ৰাষ্ট্ৰীয় অভয়াৰণ্যত পোৱা যায়, নতুনকৈ নল গাহৰি বুলি। নল গাহৰিটো এটা সময়ত তোৰ শেষ হৈয়ে হৈ গৈছিল। তাৰপিছত, অসম গভমেণ্টে এইটো আকৌ ব্ৰিডিং বনায় ইন ব্ৰিডিং বনাই কিনি আকৌ এতিয়া এৰি দিছে, মানস অভয়াৰণ্যত নল গাহৰি। হয়। ঠিক আছে তেতিয়াহ'লে, আমাৰ সময়টো হৈ গৈছে। হয়, হয়, হয়।
অঁ, অঁ।
আপোনাৰ লগত কথা পাতি ধন্যবাদ থাক কিলে, ঠিক আছে, ভাল, ধন্যবাদ, হয়।
অ'কে।